হেল্ল
ভালনে আপোনাৰ?
অ ভালে কওক, আপোনাৰ?
এ আছো দিয়ক ৰাখিছে আৰু ভগৱানে।
অ অ আমাৰো বাৰু ভগৱানৰ কৃপাত আছো দিয়ক ভালেই। বাকী আপোনাৰ ঘৰৰ ফালে ভালেই নে?
ঘৰৰ ফালে ভাল বুলি মানে এতিয়া ক'ব নোৱাৰি মানে কি হৈছে আমাৰ ফালে এতিয়া শুনিছেই নহয় অসমৰ এটিয়া বান পানী সমস্যাটোৰ বিষয়ে এতিয়া হয় তাকে মানে বহুত মানে পানী হৈ গৈছে ন এতিয়া মানে আমাৰ এইফালে কি হৈছে মাঠাউৰিটো আপোনাৰ মানে ভাঙি যাওঁ ভাঙি যাওঁ মানে অৱস্থা বুইছে।
অ বৰ ডাঙৰ কথাই হ'লচোন।
সেয়াই এতিয়া ইয়াত কি কৰিছো আপোনাৰ এয়া ধান আপোনাৰ দুলিত আপোনাৰ ধান যি যিমান আছে সকলোবোৰ মানে আতৰাবলগীয়া হৈছে আৰু পথাৰত আপোনাৰ কি হৈছে এতিয়া যিহেতু আমি খেতিয়ক মানুহ এতিয়া ৰোৱা তোলা ৰোৱা তোলা আৰু ৰোৱা ৰোৱা সময় হৈছে ন। সেইবাবে এতিয়া কাম কৰিব পৰা নাই এতিয়া বহুতখিনি কাম মানে ৰখ ৰখি আছে বুইছে এই তাকে মানে এতিয়া কি কৰোঁ, কি নকৰোঁ মানে উপায় নোহোৱা হৈ গৈছে গে। আপোনালোকৰ কি ৰোৱা পেলোৱা হ'ল নে নাই?
নাই কঠীয়া মানে কি কঠীয়া মানে উঘলিহে আছে আৰু মানুহ লগাই। এ কালিৰ পৰা ভাবিছো ৰোৱনী কেইজনী মাতি পেলাই ৰুবলৈ দিওঁ। এতিয়া চোন যিহে পানী বাঢ়িছে এতিয়া কি কৰোঁ ৰুবতো লাগিবয়েই খেতি কৰা মানুহ যেতিয়া আমি।
অঁ! হয়-হয় দিয়ক।
পানী আহিলেও ধৰক ৰুব লাগিব এতিয়া উপায়টো নাই আৰু।
হয়-হয় সেয়াই এতিয়া এই হয়-হয় সেয়াই মানে এতিয়া কি হৈছে আপোনাৰ ইমান টকা দি পেলাই আপোনাৰ ইয়াত কঠিয়া পেলাম হয় তাৰপিছত যদি আকৌ পানীয়ে যদি আকৌ যদি মাৰি লৈ যায় সেইখিনি। এতিয়া আমাৰ মানে গোটেই বছৰটো কাৰণে আমাৰ মানে কি হ'ব পেটত গামোচা মাৰি থকা নিচিনা হ'ব গতি।
হয়-হয়, দিয়ক। আমাৰ নিচিনা খেতি কৰা মানুহ বিলাকৰ কাৰণে চিন্তাই আৰু।
সেয়াই-সেয়াই এতিয়া মানে উপায় নোহোৱা হৈ গৈছে কি কৰিম, কি নকৰিম।
হয়-হয়। হয় দিয়ক বহুত ডাঙৰ চিন্তাত পৰিছোঁ। মোৰ এইফালে মানে এইফালে গৰু, ছাগলীও আছে ঘৰত পানী আহিলে বহুত দিগদাৰে হ'ব আৰু।
হয়-হয়, আচলতে কি হয়-হয়-হয় আচলতে কি জানে নে আপোনাৰ আমাৰ যি আপোনাৰ অসমৰ যি আপোনাৰ মানে বানপানীৰ সমস্যা টো সেইটো আচলতে কেতিয়াও-কেতিয়াও মানে দূৰেই নহ'ব বুজিছে এনেকুৱা যদি
হয়-হয়, হয়।
কাৰণ-কাৰণ এতিয়া চাওক মাথাউৰিবিলাক আপোনাৰ যি আপোনাৰ উন্নত মানদণ্ডৰ হিচাপে আপোনাৰ যি বৈজ্ঞানিক আজিকালি কিমান আপোনাৰ বৈজ্ঞানিক পুৰা প্ৰযুক্তিবিদ্যাৰ জৰিয়তে আপোনাৰ কিমান আপোনাৰ কি-কি কৰিব পাৰে নোৱাৰে হয় চব-চব চব কিছুুৱে কৰিব পাৰে কিন্তু মানে আমাৰ কি হৈছে অসম খনত এতিয়া বৰ্তমানলৈ তেনেকুৱা একো মানে উন্নত মানদণ্ডৰ আপোনাৰ বৈজ্ঞানিক প্ৰযুক্তি আহা নাই। হয়-হয়, যাৰ ফলত কি হৈছে এতিয়া দেখিছেই নহ গম পাইছে কি পৰিস্থিতি হৈছে?
হয়-হয়। হয় দিয়ক এই মাথাউৰিবোৰ বান্ধি দিলেই মানে পানীৰ পৰা অকমান ৰেহাই পোৱা গ'ল হয়। কিন্তু হয় দিয়ক কি কব মানে আৰু।
হয়-হয়। এতিয়া তাকে মানে কি কৰিম, কি নকৰিম বুজিছে। উপায় নোহোৱা হৈছে। এ ভাত পানী খালে?
হয় ভাত, পানী খালোৱেই দিয়ক। পথাৰত সেয়া পথাৰটো সেয়া মানুহৰ ধৰক ভাত দি আহিলোঁ, কঠীয়া উঘলিছিলে। এ আজি বনালো মানে কচু টেঙা বনালো। তাৰপিছত আলু ভত্তা, আলু পিটিকা বনাইছিলো আৰু তাৰপিছত তাৰপিছত ইফালে বনাইছিলো ধৰক গৰৈ মাছৰ ভ্ত্তা বনাইছিলো।
হয়-হয়।
পথাৰ দিয়া মানুহে ধৰক এইবোৰেই ভাল পায় দিয়ক চোন। মাছ, মাংস খোৱালে এই গৰমত যিহেতু
হয়-হয়, সেই এই গৰমত আপোনাৰ কৰা মানুহ বিলাকে আচলতে এনেকেই খাব লাগে। এই মাছ মাছ, মাংস খাই লাভ নাই বুইছে আৰ গৰম যি গৰম মাৰিছে
হয়-হয় এতিয়া আকৌ হেয়া পথাৰত আকৌ হেয়া চাহ দি আহিলোঁ
হয়, হয়।
এইফালে কোৰ মাৰি পেলাই আলি কাটিও আছে মানুহ মানে পাঁচজন লগাইছো আৰু
হয়, হয়।
হাজিৰা ধৰক চাৰিশ টকাকে হাজিৰা।
হয়-হয় কিমান-কিমান মাটিত কৰিছে আপো এইবাৰ
মাটি মানে বাৰ বিঘা মান হ'ব
হয়-হয়-হয় আমাৰো সেই একে-একে আৰু আপোনাৰ পোন্ধৰ বিঘ বিঘা মাতি আছিলে এতিয়া এইবাৰ মানে কি কৰিছো পাৰ বিঘাত কৰিছো আৰু বাকী এয়া থাককচোন সেইখিনি মানে পা-পানীয়ে মানে সেইখিনি সোনকালে পায় বুজিছে? সেইবাবে মানে সেইখিনি এতিয়া বৰ্তমান কৰা নাই চাও পৰিস্থিতিটো চাও কি হয় এতিয়া ব সময় আছে বাৰু
হয়-হয় আছে বাৰু সময় এতিয়া ধৰ অ' ৰ'দ দি থাকিলে ধৰক পানীটো ধৰক শুকাব কিন্তু বৰষুণ পৰি থাকিলেহে ধৰক এত এতিয়া পানী মানে বাহা চাঞ্চটো আছে আ বেছিকৈ
হয়, হয়, হয়, সেয়াই। এতিয়া আপোনাৰ কি কৰিছোঁ আপোনাৰ মই আজি সাৰ চাৰ কি লাগে গোটেইখিনি আনিছো বুইছে একেবাৰে ৰাতিপুৱাই গ'লোঁ
হয়, হয়।
এতিয়া আহি পাইছো আপোনাক সাৰ চাৰ কি লাগে মানে উম, দছ হাজাৰ মানৰ বস্তুয়ে আনিলোঁ আৰু তাকে ইমান খিনি খৰচা কৰা পিছত যদি আপোনাৰ পানীয়ে যদি মাৰে ন' কিমান
অয় হয়। হয়-হয় চৰকাৰে সেয়া তাকে চৰকাৰে সাহাৰ্য দিলেহে বাৰু ভালেই হ'ব কিন্তু এতিয়া দিবনো কিমান মানুহকনো দিব তাৰে যদি ধৰক আহে যদি ধৰক বিছজনৰ কাৰণে দিব ধৰক
হয় সেইটোৱে, সেইটোৱে, সেইটোৱে। আচলতে দিয়ে ঠিকেই যি আমাৰ আজিকালি যি দুৰ্নীতি চলি আছে ন'
হয়-হয়।
সেই মানুহসোবাই আপোনাৰ কি কৰে এ আপোনাৰ বস্তু বিলাক আপোনাৰ আটকাই দিয়ে ন' এতিয়া ৰা সাধাৰণ আমাৰ, আমাৰ নিচিনা সাধাৰণ জনতা হাতত নপৰেহি
হয়, হয়।
হয়, দিওঁতে চৰকাৰখনে ঠিকেই দিয়ে মানে আপোনাৰ কি হয় মাজ ভাগতে মানে বস্তুটো ৰখি যায়গে
হয়-হয়।
এতিয়া আমাৰ নিচিনা সাধাৰণ মানুহ বোৰে সেইবোৰ তোন আপোনাৰ ইমান নেজানে ন' আমি আ হয়
হয় দিয়ক আমি এইবোৰ ঢুকিয়ে নাপাওঁগৈ।
হয়-হয় সেইবোৰ আমি এতিয়া সেইটোৰ বিষয়ে আমি নাজানো আমাক যিয়ে আমাৰ ওপৰৰ মানুহখিনিয়ে ক'ব আমি সেইটোৱেটো টোন আমি মানি লওঁ। আচলতে সেইটোয়ে আমাৰ মানে আমাৰ কাৰণে আমাৰ ডাঙৰ সমস্যা বুইছে?
হয়-হয়
এ সেইবাবে মানে আজিকালি কি হৈছে মানে শিক্ষাটো মেইন
হয়-হয়।
যে আমাৰ শিক্ষা যি আমাৰ বব্যৱস্থা আছে আমাৰ আজিকালি যোন আপোনাৰ শিক্ষাৰ কাৰণে আপোনাৰ কিমান কি ব্যৱস্থা স্থা কৰি দিছে চৰকাৰখনে আমি আচলতে সকলোৱে আচলতে গ্ৰহণ কৰি সেইটো বিষয়ে আমাৰ যি নতুন নতুন প্ৰজন্ম আছে কেনেকে আগবাঢ়ি যাব পাৰে সেই তেওঁলোকক আচলতে উৎসাহ দিয়াটো আমাৰ প্ৰয়োজন বুইছে।
হয়, হয়। আমাৰ দিনতটো এইবোৰটো নাপালোৱেই। এতিয়া ধৰক ল'ৰা-ছোৱালীৰ দিনতে ধৰক এইবোৰ ধৰক ল'ৰা-ছোৱালীকে সেই শিক্ষাটো দিব লাগিব আৰু।
হয় হয়। সেইটোৱে সেইটোৱে। বাকী আপোনাৰ হেৰি এই ফিচাৰীটো সিছিলে?
হয়, ফিচাইটো সিঁচি সিঁচিছিলো দিয়ক হ'ল আজি ধৰক বিশ দিন মান এ বেছি সিচা নাই দিয়ক ইমান ধৰক মাছ উলিয়াই পেলোৱা নাই আৰু। কিন্তু ধৰক পানী খিনি এতিয়া চিন্তাও লাগিছে। আকৌ যদি পানী সোমাই যায়, আকৌ মাছবোৰো আকৌ ওলাই যাবগৈ।
হয় হয়। ফিচাৰীটো আপোনাৰ কি কি মাছ আছিলে?
মাছ আছিল মানে কি ৰৌ মাছ আছিলে ধৰক এইফালে গাজকাপ, কমল কাপ
হয়।
এইবোৰ ধৰ এই তিনিবধ মাছকে দিছিলো আৰু। আৰু হাতত টকাও লাগিব দিয়কচোন, আৰু বেলেগ হেৰি মাছ এৰিবলে কাৰণে।
অ অ অ। এ মই এইগিদিনতে মানে আপোনালোকৰ সে সেইফালে যাম বুলি মানে ভাবি আছো দেই।
অ অ হয় নিকি?
যোৱা যোৱাটো হয় যদি মানে সোমাম বাৰু এপাক। অ এই আপোনালোকৰ এই ঘৰৰ মাছকে খাব যাম বুইছে গ'লে ভাত খাইহে আহিম কিন্তু আও।
অ অ হ'ব দিয়ক আহিব।
অ অ মই কৰিম বাৰু আপোনাক জনাম কোনদিনাখন যোৱা হয়। আও আপোনালোকে এইফালে এইফালে নাহাই হ'ল ইমান বছৰ হ'ল।
এ কি ক'ব ঘৰতে এইফালে শাক-পাচলিও ৰুইছো, ইফালে ধৰক ইফালে খেতি পথাৰৰো এতিয়া দিন আহি পৰিছে ক'তনো ওলাই যাব পাৰি, ইফালে হাঁহ-কুকুৰাও পুহিছো গৰু ছাগলীও আছে সেইবোৰৰ পৰা আজৰিয়ে নাপাওঁ দিয়ক।
হাঁহ-কুকুৰাও পুহিছে ন আপুনি?
হয়, হয় হাঁহ-কুকুৰাও পুহিছো লাগে যদি ধৰক নিব পাৰিব আৰু এনেকে।
নাই নাই ভাল কৰিছো ভাল কৰিছে, আপোনাৰ আমাৰ যি আপোনাৰ মাঘৰ বিহুত আপ আপোনাৰ যি মানে আপোনাৰ হাঁহ-কুকুৰা খোৱাৰ আপোনাৰ যি নিয়ম আছে ন
হয়, হয়।
হয়। এতিয়া মানে কি হৈছে মাঘৰ বিহুত মানুহবোৰে এতিয়া মানে হাঁহ-কুকুৰাৰ বি কিমান আপোনাৰ বিক্ৰী হয়, এতিয়া আপুনি আপুনি যিটো আপোনাৰ প্ৰচেষ্টা লৈ কৰিছে আপুনি মানে মাঘৰ সময়ত আপুনি বহুত আপুনি বহুত উপকৃত হব ন সেইখিনিৰ পৰা।
হয়, হয়, হয়।
গতিকে ভালকে যদি ডাঙৰ-দীঘল যদি কৰে ন, এতিয়া আপুনি মানে ভাল এটা পথ স্বাৱলম্বী হোৱাৰ ভাল এটা পথ আপুনি মানে বাছি লৈছে, বাৰু ভাল হৈছে।
হয়, হয় ঘৰতে ধৰক গৰুও দুজনী আছে গাখীৰো দিয়ে। গাখীৰো ধৰক গোৱালক দিওঁ।
অ', অ', নাই ঠিকে আছে, ঠিকে আছে। কে-কেই কেইজনী আছে বোলে?
হ'ব দিয়ক, গৰু ঘৰত গৰু ধৰক দুজনীয়ে আছে দিয়ক বৰ্তমান, বাকী আছিলে তিনিজনী ধৰক দিলোঁ আৰু।
হয়, হয়। আমাৰো আপোনাৰ কি হৈছে চাৰি জনী গাখীৰতি গাই আছে।
অ', অ', হয় নেকি?
তাৰপিছত হয়, দমৰা আপোনাৰ তিনটা দমৰা আছে আৰু। সেইয়া ক হয় আৰু বুজিছে, এতিয়া অকলে নোৱাৰি নহয় এতিয়া খেতি পথাৰত এতিয়া লাগি থাকো এতিয়া। মানে সন্ধিয়া সময়ত এতিয়া গৰুকে-গৰুকেইটাও এতিয়া ৰাতিপুৱাই নি পেলাই পথাৰত দিব লাগে, আকৌ আনিব লাগে। এইফালে আকৌ খেতি পথাৰত আপোনাৰ মন কৰিব লাগে। ঘৰত তেনেকে কাম কৰা মানুহো নাই দিয়কচোন অ', গোটেইখিনি কাম মানে এতিয়া মানে মো-মোৰ ওপৰতে মানে আহি পৰিছে বুজিছে। সেইবাবে মানে বহুত মানে আপোনাৰ মানে সমস্যাৰ সৃষ্টি হৈছে, তাকে ভাবিছো এইবাৰ এইয়া দুজনী মান গাই গৰু বেছোয়ে নেকি?
অ', হয় নেকি?
নোৱাৰি ন' ইমান খিনি আপোনাৰ মানে নিজে চম্ভালি অহাটো আপোনাৰ মানে অলপ কষ্টকৰ হৈ যায় নহ।
হয়, হয়, চাওঁক আপুনি চাই লওঁক সা সুবিধা অনুযায়ী, পাৰে যদি ধৰক ৰাখিব নোৱাৰে যদি ধৰক বিক্ৰী কৰি দিব আৰু।
হয়, হয়, তেনেকুৱা মানুহ পাইছো। কিন্তু মানে দামটো অলপ কমাই দিয়ে বুইছে, সেইবাবে দিয়া নাই।
দাম কমাই দিলে নোপোচাই নহয় দিয়কচোন, ইমান কষ্ট কৰা যায় যিহেতু।
হয়, হয়। দামটো কমাই দিয়ে যে, সেইবাবে মানে ভাবিছো অলপ দামটো উঠক তেতিয়া মানে বিক্ৰী কৰি দিম আৰু, দুজনী একেলগে বিক্ৰী কৰি দিম আৰু।
হয়, হয়, আমাৰ ফালেও চাম দিয়কচোন। এনেকুৱা যদি মানুহ যদি পাওঁ মই বাৰু
অ', অ', আপুনি আপুনি-আপুনি চাবচোন, আপুনি ক'ব যে এ গাই গৰু গাখীৰ আপোনাৰ চাৰি লিটাৰকে দিয়ে বুইছে এজনীয়ে দিনে। অ', ভাল আপোনাৰ গৰু আপোনাৰ যি সঁচটো আপোনাৰ বহুত ভাল, কিন্তু মোৰ বেচিবলৈ একেবাৰে মন নাছিলে দেই।
অ'।